হেল্ল'। অ', কোৱা।
কি কৰি আছা?
অ', মই এনেই আছো আৰু বাহিৰত অলপ এ, মানে খোজ কাঢ়ি আছো।
হয় নেকি অ', তোমাৰ পিনে বতৰটো কেনেকুৱা? এ, অলপ ঘৰতে আছো বাৰু ।
কেইদিনটো ইমান মানে বৰষুণ দিছিল আৰু আজি তো বহুত ৰ'দ দিলে আৰু। বহুত বেছিয়ে ৰ'দ দিছিল আজি। অলপ আজি এইকাৰণে মই বহুত তে এখোপা মানে কাপোৰতো বহুত ধুলো আজি, মানে ৰ'দ দিয়াৰ কাৰণে ইমান দিন পৰা জমা কৰি থৈ ছিলো, কাপোৰ ধুবই পৰা নাছিলো। ইমান বৰষুণ দি আছিল, কিন কিনীয়া বৰষুণ। হেইকাৰণে কাপোৰো ধুব পৰা নাছিলো। আৰু কাপোৰ ধুলেও তো, তোমাৰ এই গোন্ধাই ন', এনেকা বৰষুণত মানে নুশুকাই যে। ৰ'দত ৰ'দত নিদিলে মানে কাপোৰ বিলাক বহুত গোন্ধাই। চাৰ্ফৰ গোন্ধ থাকে, তোমাৰ চাবোনৰ গন্ধ থাকে যে। সেইকাৰণে আজিতো কাপ
আমাৰ পানী টো তোমাৰ বাহ বৰষুণ আজিতো। আজিয়ে মই ধূই কা। কাপৰ চাপৰ কাপোৰ কানি যোৱাকালি ধুইছিলো, ইমান দিন শুকোৱাই নাছিলে, আজি ভালকে। শুকাই গ'ল, মানে ধুইকে থৈ দিছিলো ৰ'দত, আজি শুকাই গ'ল। আগতে ধোৱা নাছিলো, আজি ধুই দিলো। তাৰপিছে তুমি তোমাৰ আজি বতৰটো ভাল।
অ, ভালে আছে। আজি কলোতো তোমাক, মানে আজি অলপ ভালে আছে‌ ৰ'দ দিছিল যে। সেইকাৰণে অলপ ভালে আছিল আজি। আৰু এতিয়াও ভালে আছে, তৰা ওলাইছে এতিয়া। সেইকাৰণে অলপ ভাল আছে মানে বত। বতৰটো ঠাণ্ডা ঠাণ্ডা হৈ আছে। দিনতটো গৰম আছিল, ৰ'দ দিছিল। ৰাতিপুৱাৰ পৰা আজি ৰ'দ দিছে। ছিল মানে।
এইকেইদিন যিহে বৰষুণ দিল, নকবা। আমাৰ বানপানী বাপ। বাপৰে বাপ, ওলাব পৰা নাই আম। আমাৰ ইয়াতে ঘৰ ওচৰত পানী সোমাইছে, কিন্তু আমাৰ ঘৰত সোমোৱা নাই আমাৰ। কাষৰ এজন আলু মানে ছিয়া প প মানে এ প। কাষৰ ঘৰতে পানী সোমালে, সিহঁতৰ। ইমান তলৰ কাপোৰ-কানি, বিচনা-চিচনা ভিজি গ'ল। এ, নকবা বিৰাট। পাস বানপানীতো গুৱাহাটীত এনেকুৱাই, আৰু অলপ কিনি-কিনিয়া আৰু বৰষুণতে বানপানীৰ সমস্যা। দেখিবলৈ পোৱা যায় এনেকুৱা তোমাৰ।
হয়, তাকে। অ', হয়, আমাৰ ফালেও মানে মইও গুৱাহাটীতে থাকোঁ। মানে গুৱাহাটীত বহুত এনেকুৱা বানপানী হয় আৰু মইও গম। পাইছো, আৰু তোমাৰ এই মালিগাঁওৰ ফালেটো আৰু বানপানী হৈছিল সেইফালে কিমান। মানে মানুহ বিলাক কেনেকুৱা মানে গৈছিল, বহুতৰ মানে এনেকুৱা হয় যে ন'। এ, অফিচ খতি হৈ যায় তোমাৰ। কিছুমানে স্কুল খতি হৈ যায়। এতিয়া হ'লেওতো তোমাৰ গৰমৰ বন্ধৰ কাৰণেটো স্কুল বন্ধ দিছে। নহলে স্কুল ক্ষতি হৈ যায় নহ'লে মানে মানুহৰ কাম। বিলাক সেয় হয় নে।
টো সমস্যাটো মানুহে মানে সৃষ্টি কৰিছে আগতে। বান বানপানীৰ এনেকুৱা দেখিবলৈ পোৱা নগৈছিল এতিয়া আৰু এটা কথ। থা গম পোৱা নে চান্দমাৰী কেই কেইদিনমান চান্দমাৰীত আগতে বহুত ভাল। বানপানী হৈছিলে এতিয়া বানপানী নহয়।
অ আচ্ছা তোমাৰ এই যে ব্ৰিজ বনাইছে ন চান্দমাৰীৰ ফালে এটা। সে আকৌ ব্ৰীজটো নতুনকে বনালে যে সেইকাৰণে নেকি।
নহয় তোমাৰ ড্ৰেইনতটো ডাঙৰকে খান্দি দিছে। সেইকাৰণে এতিয়া চানমাৰীৰ বেণ্ড।
অ হয় নেকি হয় তোমাৰ সেই যে বানপানী মানে। তোমাৰ সেইকাৰণে হয় ন বানপানীতো সমস্যা সেইকাৰণে হয় তোমাৰ যেনেকুৱা। ড্ৰেইনবোৰ আমাৰ এই গুৱাহাটীতো বহুত সৰু সৰু ড্ৰেইন আছে। সেইকাৰণে তোমাৰ ৰাস্তা বিলাকো মানে যেনেকুৱা মানুহৰ ঘ। ঘৰ বিলাক আছে সিহঁতে চেপি লয় নহ'লে। তোমাৰ ৰাস্তা বিলাকো কেনেকুৱা হৈ যায় যে আজিকালি আৰু তোমাৰ।
তোমাৰ। অ তোমাৰ যেনেকুৱা মানে ড্ৰেইনৰ পৰা পূৰা পানী বাঢ়ি আহিছিলে। মানে মানুহে জাবৰ- জোথৰ পেলোৱাৰ কাৰণে। দেইটো এম ড্ৰেইনত- ফাঁচি গল ফাঁচি যোৱাৰ কাৰণে চব পানী ৰাস্তাৰ পানী উঠি গৈছে। ইমান লেতেৰা পানী যদি জাবৰ জোথৰ নপেলাই। জাবৰ জোথৰ নেপেলালে মানে এইটো ৰাস্তাত নুঠিলে হয়ঁ পানীটো। পুৰা লেতেৰা পানী ৰাস্তাটো উঠি গৈছে তোমাৰ।
হয়ঁ সেনেকুৱাতো মানে সে লাগ অলপ এই তোমাৰ যেনেকুৱা মানে সেই যে- তোমাৰ বানপানীয়ে হ'লে যে- এই নলাাবোৰৰ পানী ওলাই যে ৰাস্তাত আহে খোজ কাঢ়িলে মানে সেইটো মানে পানীটো যেতিয়া গাত থাকে। লাগে ইমান খুঁজাই ইমান খুঁজাই সেইবোৰ মান আমাৰ কিবা কিবি এটা বেমাৰো হয়ঁ বহুত কিবা সি স্কিনৰ প্ৰব্লেম হয়ঁ ন সনেকুৱা বহুত। বেয়া হয় কিন্তু মানে বহুত।
হয়ঁ তুমি ঠিকে কলা অ মই যোৱাকালি তোমাৰ- মই যোৱাকালি তেনেকুৱাই হৈছিলে মই তোমাৰ হেখন চালোঁ। মানে ড্ৰেইন খান্দি আছিলে তাৰপিছত মই ভাবিলো চাইডৰ পৰা যাম। চাইডৰ পৰা যাওঁতে মানে ট্ৰেইনৰ অলপ বোকাটো লাগি গ'ল ভৰিত। ইমান খোজাইছে ন তোমাৰ তাতে মই ধুবও নোৱাৰো আকৌ যাইকে কিবা মানে- জংঘলত পুচিলো মুচিলো তাৰপিছত আকৌ মানে খোজাই আছে।
অ হয়ঁ নেকি এবাৰতো মোৰ সেনেকুৱা হৈছিলে মানে তোমাৰ সেই কলেজৰ- পৰা আহি আছিলো তেতিয়া মানে কি হ'ল মানে এই বানপানী মানে অলপ মানে সেই গছবোৰ কি দিলো মই গম পোৱা নাছিলো তাতে ফুটপাথটো অলপহে আছিল গধা আছিল বুলি। তাতে মানে গস্তি দিছোঁ মানে পতকে মোৰ ভৰিতো সোমাই গৈছিল ইমান জোৰকে দুখ- পাইছিলো মানে ভৰিত কিন্তু মানে সেই একো হোৱা নাই মোৰ মানে গাতো সো মানে সেইটো অলপ। গা্ধাটো অলপ সৰু আছিল বুলি অকল ভৰিতো সোমাই গৈছিল তাৰপিছত মানুহ বিলাকে আহি- কিনে হেল্প কৰিল আৰু মোক উঠাইছে আৰু লগ হতে আছিল ইমান। উ মানে বেয়াকে পৰিছিলোঁ আৰু তাতে মানে ভৰিত। লাগিছিল আৰু বহুত যোৰকে লাগিছিল আৰু দুদিন মানতো মই খোজ কঢ়িবও পৰা নাছিলো। অলপ ভালেকে মানে তোমাৰ সোমাই গ'লেতো কিমান হে হৈ যায় ন ভিতৰৰ পৰা চাল চাল সেই বোৰ হৈ গৈছিল মানে। সেইকাৰণে।
এই গুৱাহাটীত ডাৰ ডাঙৰ ডাঙৰ তোমাৰ ড্ৰেইনৰ গাদড্ডা কেইটা- তাত খুলি কেতিয়াবা জানানে সেইদিনা মানে এটা নিউজত পালোঁ। সেই ডেনৰ ন মানে ঢাকনটো খুলি থৈ দিছিলে আচা আছানক মানে বৰষুণ- কুন্দল বৰষুণ দিয়াৰ পৰা বানপানী হ'ল এজনী মাইকী মানু্হ অলপ- পানী আছিলে খোজ কাঢ়ি আহি আছিলে ড্ৰেইনৰ এইটো ঢাকন খোলা থকাকে সোমাই গ'ল-
অঁ অঁ!
সোমাই যোৱাৰ লগে লগে বিচাৰিল বিচাৰিলো পোৱাই নাই তাৰ মানে পাছতে- আহ ডেড বডিটো পাল বেলেগ জেগাত পালে ইমান বেয়া লাগিছে নিউজ-
উমঁ হয় সেনেকুৱাতো বহুতে শুনা- পাইছোঁ মই মানে নিউজ বিলাক তোমাৰ সেনেকুৱা হোৱা বানপানী হোৱাতো বহুত অ আৰু তোমাৰ এতিয়াতো নিউজত দেখাই আছে যে তোমাৰ সেই মুম্বাইৰ ফালেও সেনেকা- হেনেকুৱা হৈছে মুম্বাইতো মানে এতিয়া বানপানীত। কিবা কিবি সেইটো হৈছে শুনা পাইছিলোঁ মই ইমান মানে গম নাপাওঁ। কিন্তু সেই শুনা পাইছিলো নিউজত দেখা পাইছিলো যে এই মুম্বাইতো হৈছে বুলে।
এইে আজিকালি বানপানীৰ সমস্যা য'তে ত'তে হ'ব ধৰিছে।
উমঁ হঁয় হয়ঁ হ'লেও মানে আমাৰ অসমত বহুত হয়ঁ অসম- টো মানে যেনেকা আমাৰ এই নামনি অসমত বেছিকে হয়।
নামনি অসমত এই যে শিৱসাগৰ পানে তোমাৰ ঘৰৰ ওপৰৰ চাটত বহি আছে মানুহবোৰৰ। এনেকুৱা পানী হৈ গৈছে গৰু গৰু। ছাগলী চব ভাল। শিৱসাগৰ তোমাৰ তিন তিনিচুকীয়া।
তোমাৰ সেই শিৱসাগৰ। ত' সেইটো হ'ল ন আপাৰ অসমে হ আপাৰ অসমেই হ'ল সেইটোতো তোমাৰ যোৰহাট শিৱসাগৰ শিৱসাগৰ মানে সেফালে তোমাৰ সেইটো হয় ন। এইটো আপাৰ অসমে টো এফাল। সেইটো নপৰে সেইটো পৰে আপাৰ অসম পৰে।
শিৱসাগৰত বানপানী ভয়ংকৰ বানপানী হৈছে তোমাৰ।
হয় নেকি এইটো মই গম নাপ। পাওঁ কিন্তু সেইফালে নহয় বুলি শুনা পাইছিলো হ'লে চাগে মানে হ'বও পাৰে ন কেতিয়াবা সেনেকুৱা। হ মানে তোমাৰ যেনেকুৱা পুখুৰীৰ পানী হ'ল সেইবোৰ আহি যায় যে।
মানে আজি পৰাই। আজিৰ পৰা শুনা নাই এইটো বানপানীৰ সমস্যাটো আজি চিকে মই। তোমাৰ যেতিয়া পৰা মানে। দেখি আছোঁ জানি আছোঁ তেতিয়া পৰা মানে বানপানীৰ সমস্যা। ত' মই শুনি আছোঁ।
অ' হয় নেকি সেইটো কাৰণে মানে কি কয় আৰু মানুহে এনেকুৱা। কৰি দিয়ে ন তুমিতো ক'ব নোৱাৰা আৰু মানুহে নিজৰে সেইটো কৰে নিজক মানে বিপদক। পাৰে যেনেকুৱা তোমাৰ হ'ল যে মানুহে যেনেকে ৰাস্তাৰ কাষ। ঘত যাৰ যাৰ ঘৰ আছে বিল্ডিঙত থকা ফ্লেটত থকা মানুহবোৰে। কি কৰে সিহঁতে মানে জাবৰ -জোথৰটো মানে সেনেকুৱা পৰা মানে তুমি এ তোমাৰ সেইটোতে। পেলাই দিয়ে নলাতে পেলাই দিয়ে আৰু তোমাৰ কিছুমান এনেুকোৱা আছে যে।
এনেকুৱা বিল্ডিং চিল্ডিং নাই নহয় পুৰা গাঁও এলাকা সমান জেগা। সমান জেগা তোমাৰ তেনেকুৱা বিল্ডিং-চিল। বিল্ডিং নাই ত' মানে ভে ভেটিটো ভাঙি গৈ ভেটাটো ভাঙিকে। পানী কমাইছে মাথোৰি বুজি পোৱা নে মাথোৰি। মাথোৰি দি যিয়ে বনাই পান পানীৰ মাথোৰি যিটো এইটো মাথোৰি। ভাঙিকে সোমাই গৈছে আ সিহঁতৰ মানে গাঁওৰ ছাইতে পানী।
অ অ সেইকাৰণে মানে গাওঁ বিলাকো এ। টো হয় তোমাৰ গাঁৱতো মানে বহুত সমস্যা হয় মানে যেনেকুৱা পানীৰ সেইটো হয় তোমাৰ পুখুৰী। পৰা পানী পুখুৰীৰ পানী ভৰ্তি হৈ যায় কেতিয়াবা আৰু তোমাৰ মাটি চাতি খহি পৰে ন সেই। ফালে তোমাৰ পুখুৰীৰ।
আৰু কিমান মানুহৰ ল চ হৈ যায়। ল ছ ই কিমান জানে নে মাছ চাছ। পোহে মানে মাৰো মাৰো কে থাকে মানে মাছটো মানে চব বাহাই লৈ। গাই যে লৈ যায় ন পানীয়ে মাছ চাছ মাৰিবলৈ নাপায় এ মই দেখিছিলো বি। ইমান ডাঙৰ ডাঙৰ মাছ মানে ধৰি আছিলে পুখুৰীৰ মাছ।
অ।
নদীৰতো নহয় পুখুৰীৰ মাছবোৰ।
অ হয় নেকি মই তোমাৰ এনে আমাৰ। ফালে মানে যেনেকুৱা তোমাৰ এই ব্ৰহ্মপুত্ৰৰ পানীবিলাক মানে বেছিকৈ বাঢ়ি গ'লে যে বৰষুণৰ সময়ত। মানে বাঢ়ি যায় ন কেতিয়াবা সেই বাঢ়ি গ'লে মানে তেতিয়া কাশত থকা ঘৰ বোৰ মানে শেষ হৈ। যায় বাহাই লৈ যায় আৰু সেই তাতে। পুহি মানে তাতে খেতি পথাৰযে খেতিও কৰে ন কিছুমান মানুহ তাত। ত থাকে খেতি কৰে সিহঁতৰ অলপ হে সম সমস্যা হয় আৰু সিহঁতৰ।
হয় নেকি সেইটো হ'বই মানে। তোমাৰ ব্ৰহ্মপুত্ৰৰ কাষত থাকিলে সমস্যাটো বছৰত এবাৰ মানে হয়।
উম উম হয় সেইকাৰণে মানে হেৰি লাগে মই এবাৰ চাবলৈ গৈছোঁ। ছিলো মানে সেইফালে ত এবাৰে গৈছিলোঁ তাতে মানে দেখা পাইছিলোঁ মানে তাত। মানে বহুত মানুহে মানে তোমাৰ মাইকী মানুহে মানে নাও চলাব পাৰে তাতে সেনেকুৱা মাইকী। কিয় চলাই তোমাৰ বহুতে। চলাও সৰু সৰু পোৱালিও চলাব পাৰে মানে ইমানে মানে জনা হ'ল মানে সিহঁতে মানে। সেইটো মানে সেইটো চিতুৱেচনটো সেইটো কৰিছে ন। সেইকাৰণে মানে সিহঁতে আগতকে মানে সেইটো শিকি লৈছে আৰু। নাও চাও চলোৱাটো সেইবোৰ কেনেকা বাচিব লাগে।
সাঁতুৰিবও জানে ভালকে।
অ আমিয়ে ভালকে নাজানো সিহঁতে গাঁৱত থকা বোৰেতো বহুত। জানে তোমাৰ সেই পানীত সাঁতুৰিব জানে নাই নাই মই নাজানো। মই বহুত ভয় কৰো মই নাজানো।
অ মোকতো সাঁতুৰিবলৈ অ সাঁতুৰিবলৈ বিৰাত ভাল লাগে মই সাঁতুৰিব মানে এনে দঙত। শিকিছোঁ মানে।
অ অ তোমাৰ ফালেও গাওঁ আছে নেকি? সেইফালে মানে তুমি গাঁৱৰ এৰিয়াত থাকা।
গাঁও আছিলে এতিয়া বাৰু টাউন হৈ গ'ল লাহে লাহে।
অ অ হয় এনেকুৱা হৈছে আৰু কিছুমান জেগা তোমাৰ লাহে লাহে এতিয়া টাউনে হ'ব এতিয়া। এনেওহে গাঁৱৰে এৰিয়া।
অ দিয়া ঠিক আছে দিয়া তোমালোক অ। কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।
উম।